অ
হেল্ল' কি হ'লে
শুনিছানে, শুনি আছ নে
হেল্ল'
শুনি আছানে নাই হেল্ল'
অ এতিয়া শুনা পাইছোঁ এতিয়া শুনা পাইছোঁ অলপ মানে লাহে লাহে চলে এয়া
হয় নেকি
হয় এই খিৰিকীটো অ খুলিছে
বহুত বেয়া কথা এইবিলাক
কি কৰিলো আকৌ মই
বহুত লাহে লাহে চলে জে সেইটোৱে
আৰে মোৰ তাতে মোৰ কি ভুল আয়া ভৰিত দুখ পাইছোঁ
তোৰে
একো মোৰ ভুল নহয়
তোৰে ভুল তোৰে ভুল
নহয় মোৰ ভুল আজি টিউচনটো কেনচেল কৰি দিলে কিয় বা? আহ
ছাৰ ছাৰৰ চাগে ডেট আছে তাৰিখ।
উম হৈছে আৰু তাক যোনে কৰিব সেই পাগলা হৈ যাব তাই।
কিয়?
এ ছাৰে সেই ছোৱালীৰ ক্ষেত্ৰত ভাল নহয়।
বাপ ৰে বাপ শিকাবি আকৌ তহঁতে অলপ।
এহ হৈছে ছাৰেটো ন অ হ এইটো বেলেগে ভাবি ল'ব তাৰপিছত এ মেকুৰীটো ছাৰে এই এটা আছিলে বোলে কাবাৰ তাই মানে তাৰ আছিলে কোনোবা এটা বাট পিছত বোলে হেৰি হৈ গল। বেলেগ বেলেগ হৈ গ'ল।
মানে
উম তাতে গম পাই যায় তাতে নোৱাৰি বেছি দিনো নিতিকিলে উম সিয়ে অকল পঢ়াতে এতে ভাল বাদ দিছে
ছোৱালী বিলাকৰো ভুল সিহঁতে ভালকে ভাল মনে ভাল মানুহ কিতাক সদায় না নাচায়
হয় সি বুজাব নাজানে একো। ছোৱালীৰ ক্ষেত্ৰত বুজাব নাজানে।
বাদ দে এইবিলাক বাদ দে এইবিলাক আমি আমি ফিল্ম ৰ কথা পাতি আছো আমি
হয় হয় মোক এখন ফিল্ম চাই দে না আৰু বেলেগ এখন কৈ দে নে কি চাওঁ
কি ক'লি?
আৰু কিবা এটা বেলেগ ক চাব মন যায় আছে মোৰ এতিয়া মানে মোৰ সেইটোয়ে যে মই একবাৰ যদি চাওঁ ন মই সেনেকাে চাই থাকিব মন যায়।
উম মই এইটো কি বুলি কয় এই বান্দৰখনে চা মই কৈছো নহয় এটা বান্দৰখন চা বাচ
এ একো নাই এ সেইবিলাক চাই আহি আছোঁ সৰুৰ পৰা।
উম উম
অঁ সঁচা পাপাৰ লগতে সেনেকাই চাই আহি আছোঁ চব সেইবিলাকে চাই আহি আছো। পাপাই তো সিবিলাকে চাই।
এই বান্দৰখন চা বান্দৰখন চা মই কৈ আছোঁ নহয়
চাম দে চাম দে। বান্দৰ বোলে
এইখন আমাৰ আমাৰ দেশৰ বান্দৰ মানে আমাৰ দেশৰে এইখন পালন হোৱা হৈ গৈছে।
হুহ হুহ অ মা, ৰহ কিবা ক'ব আছিলে এতিয়া কি পঢ়ো? কিয়া পঢ়ো।
উম
অ! মই জানে কি কৰিছো এ সিদিনা জানা? মানে এইটো অলপ বেয়া কমেই হয়, কিন্তু এই সৰু সুৰা আৰু এইটো চলে। অ, আমাৰ এই আমি মানে কলেজৰ পৰা অ একদম লাষ্টত ওলাইছো হা মিছুটি হৈ গৈছিল আমি ক্লাছলৈ আহিছো। ল'ৰা কেইটাৰ বেঞ্চত এটা পেন আৰু এটা স্কেল আছিলে। মই উঠাই লৈ আনিছো। এতিয়া মই ঘৰত।
তে
মই চুৰ কৰিছো।
একো নহয়।
তাৰপিছত আমি যে, তলত গ'লো ৰ এ অ কি ক'ল ল'ৰা কেইটা কৈ আছিলে আৰু তই লৈছা ন, তই লৈছা ন মোৰ পেন আৰু স্কেলটো বোলে।
এ দি দিব লাগে আকৌ, দি দিব লাগিছিল সেই।
মই নিদিলো।
এ ৰাম।
লৈ ল'লো। মোৰ তাত নাছিলে, সেইকাৰণে মই দি দিলো। বাপৰে, অ' মোৰ ঘৰত কোনোবা আহিছে। মায়ে একদম আই ইং-ইং-ইং-ইং এনেকে চিয়ঁৰি আছে।
কি আছিলেনো ঘৰত? এ এইয়া ওচৰত আণ্টিটো নহয় বাৰু এইটো অলপ এডিতন্টো বেলেগ আণ্টি হয়।
এই আণ্টি কেইটাৰ নাম শুনিলে খং উঠে মোৰ।
হেই। হেহে, হেহে কিংকিঙিয়া ষ্টাৰ্ট কৰি থাকিব বোলো ঘৰত। কাম আছে আমাৰ। হ'ব দে কি বা ঘৰত কাম?
কাম আৰু কাম। কাম-কাজ কৰা আজি এই মা
উ-উম, আজিকালি চবেই কাম-কাজ কৰে।
কি কাম?
আৰু তাৰ পিছত এ তাৰ পিছত মোৰ চাব লগা টাইমে ক'ত হ'ব। হৈছে এটো দুই আৰু পাঁচক অসমীয়াত কি কয়?
পাঁচক অসমীয়াত পঁচিছ। দেউতাই আহিছে বে।
পঁচিছ মাৰ্কৰে আমাৰ, একজামটো।
মোৰ দেউতা আহিছে, হয় নেকি?
অ' ত' কি কৰোঁ এতিয়া চাই আছো ৰ। আৰু অ', মোৰ এইকেইটা এ কি কয়? চাবজেক্টটো হোৱাই নাই মোৰ একে। হে! কি হ'লে? অ', কোনোবা আহিছে? উম।
অ'। দেউতা আহিছে। এতিয়া আৰু কি, কিমান আছে? একদিন আহিবলৈ কৈছে। অলপ থিয়ৰী কোৱাচোন।
অ', ঘ, অ' ঘৰত। চ' ই হৈছে। এইফালে মেকুৰীটো, এইফালে মানুহ। আইয়া।
অহ'। বাকী' সেইটোৱে আৰু, চাই ভাল লাগিল কিন্তু দেহ এখন। আৰু এনেকে চাম মই পিছত-পিছত।
তেতিয়া মই ভাব আছো পোন্ধৰ তাৰিখ হেৰি যাব লাগিব চঙি-চিঙি যাব লাগিব। তা'ত গৈ পেলাই, নহয় ম-নহয়। এইটো-সেইটো আক'
অ' আচ্ছা-আচ্ছা, বুজিছো-বুজিছো অঁ',।
উম' সেই সেইবিলাক আছে সেইবিলাকত প কৰিব লাগিব। চাই লওঁ, মোকতো সিহঁতে আছে যাব লাগে বুলিহ
অঁ', এনেকুৱা এটা- পেনটো পে লাগে মই তোক দিয়ে আছো হয়। বিচাৰি পোৱা নাই মই অঁ',। এইটো বু পেণ্ট-পেণ্ট মানে লং পেণ্ট।
দুখ দিছো দে।
উম।
ছোৱালীজনী তাক বহুত ধুনীয়া ভাল লাগিছে আৰু ধুনীয়া নহয় ভাল লাগিছে।
উম।
সেইটো ফটো কেইটা ক'ত গ'ল তাতে সেই কৰিছিলো যে অ' আছে-আছে।
বাপ পা আক আকৌ ধৰবাই ব নাই কি লিখিছে।
ঠিক আছে। অ' এনেকুৱা হয়, ভাল লাগে তেতিয়া।
অহ', অলপ জিন্ছ টাইপ লাগছে এইটো।
ত' মোৰ এইটো ভাল লাগিছে মই চালো নে তাত নাই। একদমেই এনেকুৱা নাই।
উম।
উম-হুম।
উম।
বাকী ক'? কোনোবা আহিছে?
উম।
কোন আহ' পাপা।
উম।
অ'।
কামৰ পৰা নেকি?
উম' হয়, এনেই অলপ লাগ
অ' আচ্ছা। তাকে ভাবিছো, চাই মই ভাল লাগিছে বহুত। আৰু এনেকা কিবা এটা চিম্পল এনেকা ভাল লাগে। মই এনেকা এ-এনেকা
মানে, মই কৈছো নহয় মই কোৱাাতো চাবি ইয়ালে চাবি এইটোতো হোমৰ্ক।
অ' চাম-চাম-চাম।
অ' এইখন চালি তাৰপিছত আৰু কি হৈছে উম, কিবা নাইটফ বুলি এখন
কি ৰাতি
অফ
এ ৰহ মোৰ কলমটো কত গল আক
এ আৰু বহুত তেনেকুৱা আছে। তাৰ নাম বহুত আজী ক'বই নোৱাৰো একদম চাহ-চাহ হৈ যোৱা
মোৰ ন'এই- এইখন এটা যে ডাউনলোড কৰিলি এইখনে চাব মন কিন্তু ক'তো পোৱা নাই এতিয়া মই। তে মোক ডাউনলডলিংকটো শ্বেয়াৰ কৰি দিবি।
এ-এইটোতো আহা নাই ন' এইটোতো আহা নাই গম পাইছো।
এইখন কি ডামেকচন বাপৰে বাপ। বাপৰে কি নাম হে এইগিলা হান।
অ', মই কিন্তু কৈ আছো এইটো
ভয় খাই গৈছে ভয় খাবই মানুহেই কেইটা সেনেকুৱা।
ভাল লাগিব ন' সঁচাকে ভাল লাগিব মই কৈছো নহ
অ, মই কি কলো মই যে শুনা পালি না?
কি কলি মানুহ আহি গৈছে ভয় লাগি গৈছে।
তই যে ডাউনলোড কৰিছা ফ্লিমখন এখন লুংয়েলি লুং কে লিংকটো শ্বেয়াৰ কৰি দিবি।
লিংচিং দিবলে নাই এইটো এটা ৱেবচাইট আছে সেইটোত গৈ মাৰিলেই হ'ল। নহলে মোৰ তাত আছে মই দি মোৰ-মোৰ ফোনত আছে। মই ফোনত আছে মই দি দিম।
অ, হ'ব দে হে
এ কিন্তু ফোনত আছে মই এইটো দি দিম আৰু।
হ'ব দিয়ক।
ষুন দিব
কিবা চলি আছে গ্ৰুপত।
কি চলি আছে?
কিবা কাবাৰ কিবা আহা নাই বোলে।
ত' এ তামাম ভুল লিখছে চোন।
তাৰ তোমাৰ নে তোমাৰ লগৰ
ইচ এ নেলেখোৱে আৰু ইয়া যি টি লিখছে।
কি লিখব
এ অ, সেই লিখি আছো নহয় এই কলেজৰ পৰা দিছিল। মানে বেলেগৰ কপিৰ পৰা চাব দিয়ে ন'। নাই-নাই।
নাই ন'?
নহ'ব-নহ'ব।
তই কৰি আহাৰ পিছত কৰিম দে অ, হয় নেকি?
এই ৰাতি হৈ যাবচোন তেতিয়ালে।
হাঁ' অ' ৰাতিয়ে আৰু।
ভাত খোৱাৰ পিছতো পাৰি।
অ' পাৰি। দে হ'ব দে তে অঁ।